অ', দিৱেশ্বৰ। ক।
অ', ভালে আছ?
আছো দে, তই?
আছো আছো। কি কৰি আছ?
এই এতিয়া শুব আহিছো ভাত-চাত খালো ভাত-পানী খাই পেলি এতিয়া শুও আৰু অলপ সোনকালে শু টো।
অ'।
কিন্তু বৰ গৰম পচ্ছে। সুস্থ হয় আৰু এতিয়া। সোনকালে শুম আৰু সোনকালে উঠিম আৰু।
কহ কি মনত পৰিল ৰাতি?
অ', ক্ৰিকেট খেলিছিলো সৰু থাকোতে খেলিছিলো।
অ', তাকে, সেইটো কাৰণে ফোন কৰিছিলো। মইয়ো ভাবছিলো লও নিকি এইবাৰ। মই সৰুতেটো খেলা নহলে, অ'।
তই লবি যদি ভাল মানে কথা ভাবিছ যে ক্ৰিকেট খেলিবি। এ, যিহেতু আমাৰ ভাৰতখন আমাৰ ক্ৰিকেটৰে মানে বিশেষ আৰু ক্ৰিকেটে খেলে চবে।
সেইটো লেভেলত যাব নোৱাৰিলেও তোৰ সেইটো যাব নোৱাৰিলে এতলিষ্ট খেলি ভাল লাগে মোৰ।
খেলি ভাল লাগে অ', চবৰে এইটো খ, অ', গেমটো খেলি ভাল লাগে। এতিয়া ষ্টেডিয়ামখন আমাৰ নেহৰু ষ্টেডিয়ামখন ভাঙি দিছে। ত গম পওঁৱে চাগে। অ', ষ্টেডিয়মৰ ভাঙা আজি ছয়মাহেই হ'ল, মানে এতিয়া কাম কৰিব তাতেতো আমাৰ মই তাতে খেলা খেলাই দিচোন মানে গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰত।
অ'।
গতিকে, তই এটা কাম কৰ আ, তাতে তাৰেতো গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰটো আমাৰ ইছলামপুৰৰ ফালে আনিছে মানে। মানে চেণ্টাৰটো ইফালে চিফ্ট হৈছে। ত টো ঘৰৰ ওচৰো বেছ ই দূৰ নহ'ব গান্ধী বস্তি হৈ পিনে এনেকে গলী।
কোন, কোন কোনখিনি কোনখিনিত আনছে?
তোৰ ইছলামপুৰ, ইছলামপুৰত। মানে তোৰ গান্ধী বস্তিফালে অ', হেডেতপুৰৰ ফালে, গান্ধী বস্তি কিয় তই আহিব লাগিব।
তাতে ক'ত জাগা আছে?
তাতে জেগা মানে বেছি জেগা নাই তথাপিও কিবাকিব মিলাইছে আৰু, নহ'লে সংস্থাটো মৰি যাব নহয় সংস্থাটো ৰাখিব লাগিব ন'।
অ'।
তো ৰাখিবৰ কাৰণে কিবা কে দুই বছৰ এই অ', দুই বছৰ তাৰপিছত ষ্টেডিয়ামত জাগা ল'ব আৰু।
বুজছো বুছো ভাল ধুনীয়াকে বনাব ন' ষ্টেডিয়াম খন।
উম, ষ্টেডিয়াম বঢ়িয়া হ'ব বঢ়িয়া ষ্টেডিয়াম হ'ব হাই ফুটবলাৰ হ'ব। তই নহ'লে এটা কাম কৰ, অ'। ফুটবলাৰ হ'ব নহ'লে এটা কাম কৰ, তই লতাশিলত ক্ৰিকেটৰ কচিং হয় কিন্তু লতাশিলত একবাৰ খবৰ ল'ব পাৰ।
হয় ন'।
উম, লতাশিলত একবাৰ খবৰ ল'ব পাৰ আৰু তোৰ জৰ্জ ফিল্ডতো হয় চাগে জৰ্জ জৰ্জ ফিল্ডতো অ, জৰ্জ ফিল্ডত আছে নেট আছে তাতে। তাতে ফুটবলো হয় ক্ৰিকেটো হয়। উম, তই জৰ্জ ফিল্ডত হয় জৰ্জ ফিল্ডত কৰিব পাৰ, লতাশিলত খবৰ ল নহ'লে বেলেগ আৰু উপায় নাই। ষ্টেডিয়াম থাকিলেতো কথাই নাছিলে। অ, তোৰ টি চাৰ্ট কাপোৰ চাপ তোক দিব তাৰ পৰা।
তোৰ ৰঞ্জনে কিমান মান সে খৰচ হৈছিলে সেইমাহত লওতে
ম মোৰ কিমান খৰচ খৰচ হৈছিলে। খৰচটো মোৰ অলপ হৈছিলে নোহোৱা নহয় মানে কিমান আৰু তোৰ আ গ্ল'ভছ, পেডচ, গাৰ্ড থাইপেড এইখিনি লাগে ন হেলমেট হেলমেটটো মেইন আ, পেদ চেদটো লাগিবই উম, গতিকে বেট খন লাগে বেটখন মোৰ বেছি খৰচা নহয়, হাজাৰ টকাৰ বেট আৰু বাকীখিনি তোৰ বেগ চেগ বেগো আছে কিড বেগটো তোৰ অ', অভাৰ অল মিলাই পেলাই তই পাঁচ, ছয় হাজাৰ মান খৰচ কৰিব লাগিব। বেটখন তোৰ বে-বেটত অলপ দাম হ'ব কিন্তু আজিকালি পাঁচ, ছয় হাজাৰ নহয় অলপ বেছি হ'ব ন হাজা
বেছিয়ে তই সেই সময়ত যদি সেই সময়ত যদি পাঁচ হাজাৰ টকা হৈছে এতিয়াতো বেছি যাব, বেছি যাব।
মই খেলোতে সৰু আছিলো মই-মই কিমান? হাজাৰ টকাতে ধুনীয়া বেট পাইছিলো হাজাৰ নে আঠশ টকাতে মানে মোৰ কাৰণে হৈ গৈছিলে এতিয়াতো তই ডাঙৰ না এতিয়া তোক ভাল বেট লাগিব ভাল মানে তিনি হাজাৰ মান বেট, বেট লাগিব। গতিকে অলপ খৰচা হ'ব আৰু এইটো দচ
অ', ওলাবিচোন এদিন।
অ', অ', হ'ব দে আমাৰ উলু উলুবাৰী টো আছে টো
উলুবাৰীতে উলুবাৰীতে মেইন হাফ হাফ হয় স্পৰ্টচৰ
অ ফেৰিয়াৰতটো চব ইয়াতে পায় চব আমাৰ চব যি লাগে তোক কাৰণ কিয় ইয়াতে ইমান দোকান আছে তোৰ ষ্টেডিয়ামখন কাষতে ষ্টেডিয়ামৰ কাষতে ন চব ষ্টেডিয়ামৰবিলাক ইয়াতে যিহেতু মানে চব মানুহখিনি ইয়াতে আহে ষ্টেডিয়ামতে আহে খেলিবৰ কাৰণে যিকোনো খেলা বেডমিণ্টন হওক, টেনিছ হওক বা বা। ক্ৰিকেটেই হওঁক, গতিকে এইকাৰণেই ইয়াতে আছে।
পায়।
উম মেনু চেনো কাষতে সেইকাৰণে দোকানবিলাক, ইমান তই কি চিষ্টেমত মানে ভাবিলি যে কিকেট ল'ম বুলি।
ফিটনেছটো ভাল লাগে ৰচোন অলপ।
অ ফিটনেছটো ভাল থাকে এনে এনে তই এনে তই শুন এনে তই মানে ক্ৰিকেট যে খেলিবি তই বেট্ছমেন নে বলাৰ হবি সেইটো তই মানে কচোন কি হবি।
মই কি ন মই হয় ভাল মই বলিঙো ভাল পাওঁ বেটিঙো ভাল পাওঁ।
বেটিঙো ভাল পোৱা বলিঙো ভাল পাৱ ত তই মানে যদি বলিঙো কৰাটো পেজ বুলিং ন স্পিন কৰ।
পেছ কৰিম।
ফেচ কৰ ন, তই শ্লিমাৰ যিহেতু তই, তোক বলিং স্পাইকচত ল'ব লাগিব। মানে বোত ফুটবলৰ বুটৰ নিচিনাটোৰ স্পাইকছ থাকে। শ্লিপ না শ্লিপ নহয়টোদি সেইযোৰ এযোৰ ল'ব লাগিব তোৰ তোৰ জোতা আৰু তোৰ নৰ্মেল বেটিং স্পাইকছ লাগে বেটিং
বলিং স্পাইক ল'ব বেটিং স্পাইচ বোৰ কিমানত পৰে বলে বলিং বেটিং
বেটিং স্পাইকছৰ আৰু বলিং স্পাইকছ দামটো প্ৰায় এক সেই আৰু ইমানো মানে অঁ কম বেছি
দুটাৰে বেলেগ বেলে নেকি। বেলেগ বেলেগ নেকি।
বেলেগ বেলেগ মানে।
দু দুটা বেলে বেলেগ মানে বলি বলাৰ দু বলেগ
অ বলাৰৰটো বেলেগ বেটিঙৰটো বেলেগ বলাৰৰটো মানে জোতাযোৰ কিবা কাৰণত খালী কৰি খচি দি তেতিয়াহ'লে ভৰিছে মানে সেইটো গজাল টাইপৰ সেইটো আৰু। তোৰ তই যদি পকাত খোজকাঢ় খোজ কৰ তেতিয়াতো মানে চাউণ্ড মানে খিচ খিচ কে পুৰা একদম মানে এটা ধুনীয়া এটা চাউন্ড ওলাই আৰু মানে গজালে তলত থাকে আৰু গজালে থাকে মান মানে হেৰি টাইপ আৰু বেটিং স্পাইকচবোৰ অলপ মানে ৰাবাৰৰ বটলটোৰ ফুট ফুট থাকে অ' সেইটোৱে আৰু
ক্ৰিকেটতো এনেকে খৰচা নাযায় দেচোন ক'ত যাব
ক্ৰিকেটত খৰচা ইমান নাই। আ মানে যদি তই চা যদি তই ক্ৰিকেটটো খেল' ভালকে ক্লাবৰ হৈ খেল' ক্লাবত ক্লাবৰ হৈ খেলিলে তোক ক্লাবে মানে তোক থকা খোৱা চব বাহিৰত চাপ'জ ডিব্ৰুগড় গ'লি ক'বাত গ'লি তেতিয়া তই মানে ক্লাবৰ পাপ, পৰা পাবি আৰু গম পালি ক্লাবৰ পৰা পাবি বাকী ইণ্ডিভিজুৱেল খেলাবিলাকত তই হেৰি আৰু বেলেগ আৰু
জি টি চি আছে ন আমাৰ
অ'
গুৱাহাটী টাউন ক্লাব
উম জি টি চি আছে তাৰপৰা তোৰ নৱৰণ ক্লাব আছে বহুতখিনি ক্লাব আছে ভাল ভাল মানে ক্লাব আছে নৱজ্যোতি ক্লাবো আছে ক্ৰিকেটৰ,
নৱজ্যোতি ক্লাবটো পুৰণা মোৰ ঘৰৰ ওচৰতে ক্লাবটো
উম ক্ৰিকেটটো ভাল হেৰি আৰু তোৰ দেউতা দেউতাই যিহেতু খেলিছিল ক্ৰিকেট
অ' দেউতাই খেলিছিল এ খেলা নহ'ল নহয় বহুত বহুত সৰুৰ পৰা ক্ৰিকেটৰ মানে ৱৰ্ল্ড কাপ দুহেজাৰ এঘাৰত যি চালো আৰু মানে
তই একচোয়েলী মানে সৰুতে লব লাগিছিলে সৰুতে কিয় নললি তই দুহেজাৰ এঘাৰত ৱৰ্ল্ড কাপ ৱৰ্ল্ড কাপ তেতিয়া যদি চাইছিল তেতিয়াটো সৰু আছিলি ন তেতিয়াতে ল'ব লাগিছিলে তেতিয়া ল'লে কি এতিয়ালৈ কিবা এটা মানে এটা মানে লেভেললৈ আহি গ'লি হয়
এতিয়া ল'লে মানে কি হ'ব তোৰ বহুত সময় লাগিব এতিয়া এই বয়সত মানে কি হ'ব তোৰ সময় লাগিব আৰু কি হ'ব মানে ইমানো আশা নকৰিবি যে, ক্ৰিকেটটো খেলি পেলাই মই খাম।
উম, সেইটো নোৱাৰা
আচল কামতটো চাকৰিহে অকল কিন্তু ক্ৰিকেটটো মানে তই ভাল পাৱ যিহেতু ল খেল
এন এনেই আৰু
এনেই আৰু মানে তই চা এটা চেষ্টা কৰিছা সময় দে। চেষ্টা এটা কৰিছা কি কিজানি তোৰ ক্ৰিকেটত অলপ ভাল মানে তোৰ টেলেণ্ট আছেই চাগে। কোনে গম পায়। লুকাই আছে তোৰ, তাতে খেলা নাই।
উম,
আৰু এটা বস্তু আমাৰ, আমাৰ ভাৰতীয়বিলাকৰ ক্ৰিকেটটো মানে ইতে মানে কি আছে তেজতেই আছে এইটো বস্তুটো।
উম, চবে পাৰে চব, চবে পাৰে।
পাৰে এইটো তে মানে টেলেন্ট ইমান মানে কমি নাই টেলেণ্ট আছে চবৰে আমাৰ ভাৰতীয়ৰ। সকলোৱে সকলোৱে বাঢ়ে তেনে ক্ৰিকেট খেলিবানে বেলেগ কিবা খেল খেলটো মানে
অ', অসমত গ্ৰোথ-গ্ৰোথটো কম না।
অ', সেইটো হয়। উম।
অসমত
উম।
আমাৰ এতিয়াতো দেৱজীত শইকীয়াতটো পালে, বি চি চি এ প্ৰেচিডেণ্ট।
বি চি চি এ প্ৰেচিডেণ্ট ক'ত, প্ৰেচিডেণ্ট নহয়, ছেক্ৰেটৰী হয়, অ, ছেক্ৰটৰী হয়। গতিকে স্ক'পটো আছে অসমৰ পৰা ভাল ভাল খেলুৱৈ ওলাব। ভবিষ্যতলৈ। আমাৰ অসমত আগবাঢ়ি আছে এতিয়া।
সেইটোৱে।
খেলো মানে খেল চেলবিলাকো আহি আছে ইয়াতে।
খেলাবোৰ অ', আই পি এলৰে চাব গ'লো মই।
অ', আই পি এলো, আই পি এলো হোৱা নাছিলে আগতে আৰু এতিয়া চিৰিজ বিলাকো আমাৰ ইয়াতে গুৱাহাটীত হৈ আছ
অ', সেইটোৱে।
গতিকে বেয়া নহয় এতিয়া।
বেয়া নহয় বাৰু।
চবখিনি ইয়া হৈছে আৰু আমাৰ বি জে তো বহুত আগুৱাই যাব কিন্তু আমাৰ ভাৰত, এনেও গৈ আছ দে দেচোন, যিমান যি হওঁক।
আকেইটাত থাকব ব্ৰিটিছে আনা গেম ন', ইতে চবে। ক্ৰিকেট বেয়া পোৱা মানুহ নাই আজিকালি আজিকালি ট্ৰেণ্ডৰ আই পি এল তো পুৰা ট্ৰেণ্ড, ৰাস্তাত য'তে ত'তে দেখ আই পি এল। আই পি এল চব আই পি এল চাই থাকব। ৰাস্তাত বহি থাকিলো ঋ ৰিক্সাৱালাৰ পৰা পান দোকানীৰ পৰা চবেই।
উম, হম, হম।
মানে চব ফালে এইটো ওৱৰ্লড ৱাইড।
ৱৰ্ল্ড ই ৱৰ্ল্ড সেইটোৱে।
দে
দে, দে, দে, দে অ', হ'ব দে মোক জনাবি ত ফোন কৰিবি মোক। দে শুভৰাত্ৰি।